আছ নে শুনিছো কি কৰি আছ
এ পথাৰ পৰা আহি পেলাই ভৰি হাত ধুই পেলাই ভিতৰলৈ সোমাইছো তই কি কৰিছ
অ এ মই সেৰি দৌৰি আহি পিনে এতিয়া এ কঠীয়া তল বহি আছো কঠিয় তলিবলে ৰ'দ অলপ পৰি আছে মানে অলপ চাহ পক বুলি ৰখি আছো অ
তাৰাপৰা সেই নহয় তই এতিয়া কিমান কি দৌৰিব পাৰিছো
দৌৰিব পাৰিছো মানে তটো মই প্ৰথম দিনা যোৱা একদম ফাৰ্ষট ফাৰ্ষ্ট দিনা গৈ এপাক মাৰিলো দেই এপাক মাৰি মানে ইমানে ফোপালো আৰু মানে তো দুৰিব নোৱাৰি আৰু তাৰপিছত এ ৰৈ পিনে আকৌ তিনিবাক মাৰিলো আৰু এই দাদ কিজনে মাতিলে মানে এনেকে এপাক দৌলেনো কি হ'ব প্ৰথম দিনা আহি মিনিমাম চাৰিপাক দৌৰিই লাগে তেনেকে বুলি মানে মাতিলে তাৰ আক পিছত এপাক মাৰোৱাই দিলে আৰু মানে প্ৰথম দিনা মই এপ আগতে ধৰিছো দেই হিচাপত
অ
তাৰ পিছৰ দিনা ডাইৰেক্ট হেৰি আঠ পাক
ন
ন নোৰোৱাকে মানে এইটো ডাইক ডাইৰেক আঠটকা
গম পাইছো অ
তাৰ পিছত পাক তাত তাৰ পিছৰ দিনা তাৰ পিছৰ দিনা আকৌ দুপাক মাৰিলো মানে। মানে কি কি এনেই ভৰিতটো বিষ হ'ল মানে আ প্ৰথমতে টো আঠ পাক মানে তোৰ একো ভৰি মানে মাচল কেইটাই ষ্ট্ৰং নোহোৱাকে আঠ পাক মাৰি দিছো তাৰ পৰা আকৌ। হেৰি হৈ গৈছে ন এইটো কি বুলি কয় এইটো বহিতো বিষ হৈ গৈছে ন। তাৰ পিছত মানে দৌৰিব নোৱাৰিলো পিছদিনাখন ইমান
উম।
তাৰপাৰ দুপাক মাৰিলো কিন্তু তাৰ পিছদিনাখন আকৌ ন পাক মাৰি দিলো।
অ'
তাৰপৰা তাৰ পিছদিনা খন এই হেৰি এইটো তাৰ পিছদিনা খন অকন মানে আকৌ তিনি পাক মাৰিলো মোৰ হেৰি মানে কালি আৰু
উম।
কালি তোৰ ডাই ডাইৰেক্ট দহ পাক মাৰি দিছোঁ অ।
ঠিকে আছে এনেকে দৌৰিলেহে। তহঁতৰ পৰীক্ষাটো মতে কিমান দৌৰিব লাগে?
আমাৰ হেৰিত মানে এই আমাৰ ফিল্ডৰ হেৰি বাৰপাক লাগে আৰু আৰু দুপাক দুপাক থাকিলা আজি আজি আকৌ মানে আজি আকৌ হেই ভৰি বিষ সেইটো কাৰণে আ ছয় পাক মাৰিলো আৰু আজি। কাইলে চাওঁ কাইলে কিমান যায়?
ঠিকে আছে ত মাৰ মানে ভালকে কৰ যদি মানে লাগি যায়তো মজাৰ কথা হ'ব ন।
সেইটোৱে আৰু চাঞ্চ দিছে চাঞ্চ টো লবলৈ চাইছো আৰু এতিয়া সুবি সুবিধাটো আহোঁতে ট্ৰাই কৰিছো আৰু ল'বলৈ হয় নে নাই
সেইটোৱে সেইটোৱে মোৰতো হেৰিও গ'ল না সেইদিনাখন মই এক্জাম দিবলৈ যাব নোৱাৰিলো মানে মোৰ সেইদিনাখন ম মেজৰ এক্জামতটো পৰি গ'ল মেজৰ পৰীক্ষাটো দি দিব লগা হ'ল নহ'লে চাগে মোৰ কিবা এটা নহয় কিবা এটা আহি গলহেতেন।
অ আহি গ'ল দেন মানে তোৰ পেপাৰখন ইমান টান নহয় ন ইজিয়ে পৰে ন। মানে উ--আ মই জানো মানে আমাৰ যোন কেইটা লগৰ কেইটা মানে আমাৰ যোনটো পিছলাগুৰি এই হেৰি বেষ্ট তু যে এতিয়া মানে সেইটো কাৰণে পেপাৰটো ই টাফ নহয় ইজি মানে আমাৰা কেইটা অলপ ব্ৰেইনতটো আছে যে গম পাইছো এ হেই দেখিছ নাই মোৰ আমাৰ লগৰ বডী বিল্ডাৰটোৱও গৈ একজামত কিমান চেভেনটি টো মাৰি থৈ আহিলে। সি যে একো নপঢ়া নুশুনকে
সেইটয়ে ন এতিয়া চাবি দেই মই তো কথা এটা কওঁ আমাৰ ইয়াত মই বহুত ল'ৰা দেখিছো পুৰা দৌৰি থাকে। পুৰা দৌৰে মানে দৌৰাত তই সিহঁতৰ পাকৈত। কোনো দৰ পেলাব নাই ত একদম দৌৰে মানে ত ভাল দৌৰে মই তোক সিমানে ক'লো। সিহঁতে ডেইলি ৰাতিপুৱা দৌৰিব দুপৰীয়া দৌৰিব কিবা দৌৰিব। কিন্তু সিহঁতে যেতিয়া প্ৰথমতে যেতিয়া এক্জাম প্ৰথমতে পৰীক্ষাটো যে হয় সেই পৰীক্ষা টোতে পাছ নকৰে। ডাঙৰ কথাটো সেইটো এতিয়া মই এইখনক এটা সুধিছো সেই মোক সুধি যে এনেকুৱা পৰীক্ষা চৰক্ষ দিছিলে নে ত মই কৈছো যে মোৰ ইমান ইণ্টাৰেষ্টটো নাই আৰু মোৰ লগতে সেইদিনাখন এক্জামো হৈ গ'ল কাৰণে মই সেইটো বিষয়টো ইমান হেৰি নাই নকৰিলো মই সুধিছো দেই তুমিতো কৰি থাকা ন এইখিনি কেনেকুৱা কি মাৰ্ক আহিছে? কিমান কৈছিলে মই পাহৰিছো মানে কিমান ফিফটি টু নে কিমান আহিছে। সি কাছে ফিফটি জেনেৰেলজেন নে কিবা এটা বুলি মোক ক'লে সেইটোও দি পেলাই বোলে তাৰ ছিক্সটি টু চেভেটি টুান হৈ যাব বোলে অ তেনেকুৱা কিবা এটা বুলি ক
নৰ্মেল আকৌ নৰ্মেল আ ত বাঢ়িব বুল মানে কথা নাথাকে গম পাইছ নাই তোৰ যদি তোৰ মানে এদিনত এতিয়াাতো তিনটা চিফ্ট হয় ন
আহ
তিনিটা চিপ্টৰ ত সেই তিনিটা চিফ্টৰ এৰ্ডিংটোক মানে নৰ্মেলাইজেচন কৰে তিনিটা চিফটৰ এভাৰেজ মাৰ্কটো উল দিয়া আৌ চবৰে যোনটো চিফ্টত মানে কম কম যোনটো চিফ্টত বেছিভাগে কম মাৰ্কচ পাইছে সিহতক সিহঁতকে বহাব মানে
অ অ অ কিন্তু সি মানে কলে কিবা এটা মোক অ কমি যাব পাৰে মইতো মই বুজি নাপাওঁ হা সি কি কথা কৈছে কাৰণ মই এইটো নাই কিন্ত সি মোক কৈছে যে পাই মেলি মই চেভেন্টি মান পাই যাব পাৰিম বা মইহেই তাক মই তাক কৈছো যে, তোমালোকেতো আগৰ পৰাটো চেষ্টা কৰি আছা, দৌৰা মেলাতো মইতো বহুত দিনৰ পৰা মানে সিহঁতৰ যিটো শৰীৰক সুস্থতাটো মানে বত বেচি, তই দেখিবি মানে একদম পোৰা ক্ষীণ মিন হৈ পেলাই মানে দৌৰা এটা তই গুটি এটা সেহেতৰ গাত দেখিবি মানে, তাৰ পিছত সিহঁতক সুধিলো মই বো কিমান কি কথা তাৰপৰা সেইখিনি কথা কলে পুৰা আছে দৌৰে না সদায় দৌৰি থাকে ন ৰাতিপুৱা গধূলি দৌৰিবলে হ'লে কেনেকুৱা হ'ব লাগিব ভাবিছা, তাৰ পিছত যেতিয়া মই তাৰ মুখত শুনিলো যে ফিফটি টু আহিছে তেতিয়া মই তাক কৈছো চোৱা মইতো ফাৰ্ষ্ট তোমালোকক ইনচাল কৰা নাই কিন্তু তোমালোকে এই ভুলতো কৰি আছা তোমালোকে দৌৰি থাক ৰাতিপুৱা দৌৰিবা গধুলি দৌৰিবা, তাতকে তোমালোকে প্ৰথমতে পঢ়া খিনিত ফ'কাচ কৰা ন প্ৰথমতে এটা দুটা একজাম তোমালোকে পহি পেলাই দিয়া, যেতিয়া তুমি পহি পেলাই দিবা, তেতিয়া সেইটোই ন পঢ়ি পেলাই দিব লাগে কাৰণ তই এটা ষ্টেপ, মানে প্ৰথম ষ্টেপ টোতো সদায় পঢ়াতোৱে আহে ন যদিহে পঢ়াটোৱে যদি কমপ্লিট নহয় তেতিয়া তুমি দ্বিতীয় ষ্টেপটোৰ কাৰণে তুমি লাগিলে হাড় ভঙা কষ্ট কৰা, বহুত গাঁৱৰ মানুহেতো বহুতে কব যে সি লৰাটো ইমান দৌৰিছে সি পাই যাব লাগে দেই কিবা কিবি কৈ থাকে কিন্তু মই কথা ৰ আঁৰত কিন্তু চিন্তা কৰি চাও আৰে যিটো পৰীক্ষা প্ৰথমতে আহে সেইটো পৰীক্ষাৰ কাৰনে সিহঁতে একোৱে নাজানে বা সিহতে নপঢ়েই
এ সেইটোৱে মে মেইন কেছটো এইটোৱেই এইটো মানে এতিয়া আমাৰ ফিল্ডতো মানে টো যোনটো এ এ মাৰ্কচ টো কম উঠিছে দেই মানে এক সিহঁত লৈ আমাৰ ফিল্ডতো যোনে যিমানে এছ এছ চি দিছিলে
অ
সিহঁতৰ মানে মাৰ্কচ টো ৰীতেণত প্ৰায়ে কম উঠিছে মানে, সিহঁতৰ মানে চাঞ্চ ৰিতেনত কোৱালীফাই কোৱালিফাই হ' বা মানে ফিজিকেলৰ কাৰণে চাঞ্চতো পাব চাগে মেডিকেলৰ কাৰণে চাঞ্চতো নাপায় তেনেকুৱা মানে কণ্ডিশচন আহি যায় ন
অ আহে আহে অ
কিন্তু মানে সিহঁতি কিন্তু, চা দেই তোৰ ৰাতিপুৱা চাৰিটাতে ফিল্ডত আহিব ন
আহ
তোৰ মানে দৌৰি থাকে আৰু আঠটা মানত ঘৰলে যাব আকৌ আবেলি আহিব তোৰ দুটা আঢ়ৈটামানত সেই সেই ৰ সেই ৰ'দতে দৌৰে কিন্তু দেই মই দেখিছোঁ মানে সিহঁতি কষ্টটো কৰে, ৰ'দতে দৌৰে আকৌ তোৰ ৰাতি মানে ছটা মানত ঘৰলে যায় কিন্তু মানে সিহতি যোনটো টাইম মানে ত ৰিটনটো বা যোনটো মাৰ্ক্সে সিহঁতক মানে ক তো সুবিধা কৰে ন
বাই সুবিধা কিয় অ প্ৰথম ধাততটো পাৰ কৰিবলে দেখোন যিটো বস্তু লাগে সিহঁতে সেইটো এৰাই পেলাই দ্বিতীয় ধাপটোত কাম কৰি আছে
অ সেইটোয়ে ন সিহঁতৰ এতিয়া চা দেই মোৰ হিচাপত সিহঁতৰ এতিয়া মানে সিহঁতি যদি এসপ্তাহতো এদিনো দৌৰিব আহে ন সিহঁতৰ ফিজিকেল আৰাম ক্লিয়াৰ হৈ যাব মানে
আৰামছে আৰে মই যিবোৰ লৰা দেখিছো সিহঁতে দৌৰোতে, দৌৰোতে, দৌৰোতে, দৌৰোতে সিহঁতৰ মানে গোটেই এ শৰীৰো মানে তই দেখিলেই গ'ম পাবি যে এইটো লোৱা পুৰা একদম দৌৰি আছে। আজিকালি বহুত জেগাত দেখ যে বহুত দিনৰ পৰা দৌৰি থাকে কিন্তু সিহঁতৰ সেই প্ৰথম ধাপটোৱে পাৰ নহয়।
সেইটোৱে মেইন কেছটো এতিয়া মানে হেৰি মোক মানে চ চবে কৈ আছে দেই মানে আমাৰ ফিল্ডত ত'। ত' যদি তোৰ যদি ফিজিকেল আৰু মেডিকেল টো হৈ যায়, তোৰ মানে নামটো আহি যাব বুলি কৈছে। কিন্তু মানে এতিয়া মোৰ ফিজিকেল একদম। ফিজিকেল মই মানে ইমান গুৰুত্ব দিয়া নাই মান কেলে গম পা নো মোৰ গ্ৰেজুৱেশচনটো ম লাষ্ট বৰ্ষতটো আছে যে।
অ'।
মই মানে এই এই ইয়াৰ পিছৰবাৰ দি লৈ ল'ম বুলি ভাবছো মোৰ মানে মই মানে মোৰ মানে ইমানেই কনফিডেন্স আছে মই যদি এইবাৰো নাপাওঁ ন'।
নেক্সট বাৰ লৈ লম।
পিছৰ পৰা মানে মই এই ফিজিকেল আৰু মেডিকেলৰ কথা নাজানো কিু ৰিটেনত মই ইয়াতক বেছিয়ে মাৰ্ক আহিব মান হেই। আহিব নহ'লে কোৱালিফাই মানে মেৰিটত নাম আহিব পৰা মাৰ্ক আহে মানে। আহিব মানে কাৰণ চা তই যদি এই একজাম। তোৰ যদি তিনিমাহ বা দুমাহৰ আগৰ পৰা যদি একজাম টোৰ কাৰণে প্ৰিপেৰেশ্যন কৰি দিয় আহ এম। তো মাৰ্ক্স নবহা কি অৰ্থই নাথাকে ন' এনেও বাঢ়িবই নো ক তো পাৰিবি ন' কেলা।
সেইটোৱে আৰু এগাল যে পঢ়িব লাগিব। তেনেকুৱা ধৰণৰ ডেইল-ডেইলি জাষ্ট আধা ঘণ্টা মান কে পঢ়িলও মই ভবাত হৈ যায় কাৰণ ইউটিউবত ভালকে ভিডিঅচ এতিয়া মই মাজতে মোক কি হৈছিলে শুনিবি মই তোৰ কডিং, ডিকডিঙৰ বুলি ৰিজনিঙৰ কিবাকিবি পঢ়িছিলো। হা তাতে কিছুমান আছে। এনেকুৱা বস্তু আছে যিবোৰ বস্তু আমি এতিয়া লুডু গুটিটো কথা, লুডু গুটি আ লুডু কোনে খেলা নাই ন'। কিন্তু আমি যদি সেই লু কিন্তু গুটিটোৰ কথা যদি কিছুমান ল'ৰাক যদি সুধি দিও নাই সিহঁতে থটমত খাব বা সিহঁতে উত্তৰ দিব নোৱাৰে। আচলতে সেইখিনিয়ে আহে ৰিজনিং মোক কোৱেশ্যন। মানে চাইছো বিভিন্ন পৰীক্ষা চাইছো তাতে সেই ৰিজনিঙৰ সেইখিনিয়ে আহে। ইমান টান নাহে উম।
গ্ৰেজুৱেচন নাই আমাৰ যোনটো এছ এছ চি যেতিয়া হেৰি পৰিছিলে একজাম পৰিছিলে। কে মই তো আগ আগদিনাখন মোৰ মেজৰৰ ছেকেণ্ড পেপাৰখন আছিলে দেই। মই আগদিনাখন ছেকেণ্ড পেপাৰখন দি মই ইউটিউবত ওৱানঞ্চত ছঘন্টিয়া তিনিটা ভিডিঅ' চাইছো মানে ছঘন্টীয়া মানে তো কৰি কৰি চাইছো মান তোৰ ধৰি লও ছঘন্টীয়া ভিডিঅ'টো মই দু ঘন্টাত কমপ্লিট কৰি দিছো আৰু
অ' গম পাইছো।
তিনিটা ভিডিঅ' চাইছো এটা মেথছৰ এটা ৰিজনঙৰ আৰু এটা হিন্দীৰ। ৱানঞ্চত তিনটা চাই গৈছো। পিছদিনাখন গৈছো মানে ম মোৰ পিছদিনাখন মই পেপাৰখন ইজিয়ে পালো মানে বহুত।
অ', -অ' এই নহয় তোৰ আমি কুৱেশচন যিটো মই আমি চি ইউটি দিয়া মনত নাই জানো।
অহ।
আমি কিছুমান প্ৰশ্ন দেখি পেলাই নিজে সূত্ৰখিনি বনাই ল'ব পাৰিছো না, নিজে বুজি পাই গৈছ যে এইটো কুৱেশনটো কেনেকুৱা আহিব তো এলফাবেত না মেৰি কেল সেইখিনিতো আমি নিজে গম পাই গৈছো ন'।
অ' সেইটোয়ে মানে তোৰ চাহ ইয়াত মানে ইমানো হাৰ্ড লেভেলৰ পেপাৰ নাহে ত'। তোৰ মানে এইটো কোৱালিফাই কৰিব নোৱাৰা এই চা তোৰ। তোৰ ফিজিকেল আছে তোৰ যদি মেডিকেলো ত একদম ফিট তই নিজে দেখি গম পাও ন মই মেডিকেলি ফিট। ফিট যদি মেডিকেল ফিট। ত এতিয়া ফিজিকেলটো আহিয়ে আছে, তই তই চা তই যদি এ দুমাহ যদি ভাল কে। একে কষ্টকৰ অত তোমাৰ কষ্ট মানে কষ্ট কৰিবলৈতো মনটো কেলে নাযায় মানে সেইটো কথা
সেইটোৱে কিন্তু পঢ়া মই মই এই কথাটো বুজি নাপাওঁ হা বহুত মানুহে মোকে কৈ থাকে দেই মই বেলেগক মোকো বেলেগে কয় যে তই তইনো কি কৰিবি ধৰ তই কি জান বা কিব কিবি কথা আৰে সেইটো কথা নহয় আমিও ধৰ কম্পিটিভ এক্জাম টো চাইছো পেটাৰ্ চাইছো চাইছো বহুত খিনি বস্তু চাইছো ন আৰু সিহঁতে প্ৰথম মিষ্টেক কৰি থাকে ন এতিয়া দৌৰা তই এতিয়া তোৰ প্ৰথম কথাটো এতিয়াাতো ৰিজাল্ট অহা নাই হয় নাই বাৰু ৰিজালটো অহা নাই তই কিন্তু জাষ্ট তোৰ এইটো আগতীয়াকৈ সিহঁতে তোক ৰিজাল্টটো মানে আগজননীটো দিছে তোৰ ইমান মাৰ্কচ আহিব তই গতিকে প্ৰিপনটো কৰিব পাৰ এতিয়াৰ পৰা যদি তই এতিয়াতো জেনেলৰ তোৰ ওচৰত দুমাহ সময় আছে মই ভাবো ন দুমাহ সময়ত তই ৰাণিংটো কমপ্লিট কৰিব নোৱাৰা কোনো কথা নাথাকে ন ইমান বহুত হাৰ্ড নহয়হ লাগিলে ত যদি বেছি কম সময় আছে ত দুবাৰকে দৌৰ দিনটোত দুবাৰ দৌ ৰাতিপুৱা গৌ গধূি দৌৰ কিন্তু এই যে আকৌ পৰীক্ষা নিদিয়াকে বা আকৌ ত পৰীক্ষালে নপঢ়াকে যে মানুহ পাঁচ ছয়িলমিটাৰ দৰি থাকে নন ষ্টপ পাঁচ ছয় কিলোমিটাৰ একদম সদায় দৌৰি পাঁচ ছয় মিটাৰ বিশ পঁচিশ কিলোমিটাৰ দৰে মই বুধো আমাৰ লগৰে আছে ন তয় জানো তই হব
অ অ এই সেইটোয়ে মানে তোৰ চাহ মোৰ এতিয়া দু দেই মোৰ যোনটো এ এচৰ কি ৰিলিজ হৈছে
অ
তাৰপিছত মই তাৰপিছতো এসপ্তাহৰ পিছত দৌৰিলৈ গৈছোঁ ফিল্ডত এসপ্তাহৰ প্ৰথম দিনা মই এপাক মাৰিছোঁ এতিয়াতো যেনে হলেও মই দহপাক মাৰিব পাৰিলো আৰু কেইপাল লাগে দুপাক লাগে আৰু মই এসপ্তাহত কি মই নোৱাৰিম নে কি আছো নহয় ফিল্ডত
সেইটো তই এতিয়া প্ৰথমতে প্ৰথমতে চাহ তই তোৰ এ যিমান খিনি দৌৰিব লাগে সিমান খিনি কভাৰ কৰ তাৰ পিছত ত টাইমিঙলে জা ন
অ সেইটোৱে সেইটোৱ সেইটোৱে মেইন
অ প্ৰচেছটো সেইটো নহয় আৰু দুই এপাক কৰি দিয় কিন্তু সিহঁতে আৰে সদায়ে দুই থাকে সদায় একেই দুই থাকে সিহঁতে কেতিয়াবা বাঢ়িব কেতিয়াবা কমিব কিন্তু খেলেহঁত দউৰি নাই মাত্ৰ দৌৰি থাকিব লাগে
অ অ এই এই পৰীক্ষা কাৰণ সেইটোৱে নাই সেন
অ কিন্তু সেই কথাটো